হেল্ল' অ কোৱা
কি কৰিছা
এয়া বাহিৰতে বহি আছো গৰম কি কৰিবা আৰু
আচ্ছা খোৱা বোৱা কৰিলা
উম খোৱা বোৱা কৰিলো তুমি খালা
অ খালো দিয়া
বাকী কেনেকুৱা খবৰ খাতি
সৰু হোৱাতে ঠিকে আৰু বৰ্ত বৰ্তমান ঘৰতে
অহ ঘৰতে আছা ঘৰ আহিলা মানে।
ঘৰ আহ আহিলো
এ বিহু শেষ আৰু ঘৰো পাই গলা
অ চিজন শেষ বিহু শেষ তোমাৰ বিহু ভালেই গ'ল দেই।
কি কি কৰিলা।
তাত তোমাৰ তিনটা আমি মানে কি কৰিলা মানে তোমাৰ বিহু কৰিলো প্ৰথম তিনটা তিনটা ফেমত তাৰপিছত ফুৰিলো অলপ চলপ
উম কিমান মানুহ গৈছিলা ন
আহ তোমাৰ মই ইয়াৰপা দুলিয়াজানৰ পৰা গৈছিলো মই
উম
মই ইয়াৰ পৰা অকলে গৈছিলো তাৰপিছত আৰু মোৰ লগত এজনী ৰ শিৱসাগৰত এজনী বা উঠিছিলে মৰাণত এজন দাদাও উঠিছিলে তো আমি তিনটা গৈছিলোঁ
অ অ ঠিকে আছে উহ মানে তাতেতো টোটেল ধেৰ মানুহ আছে ন
অ তাতে তোমাৰ থাৰ্টি প্লাছ মানুহ আছে। যিহেতু মুকলিত তোমাৰ প্ৰগ্ৰাম কৰিলে বহুত মানুহ দৰকাৰ হয়।
উম
ত' মুকলিত মানে মিনিমাম তোমাৰ ছোৱালী তোমাৰ বাৰজনীমান লাগে। ত' ল'ৰাও তেনেকে তোমাৰ বাইশটা মান লাগে ত মানে দৰ কাৰ হয় আৰু মানুহ
তোমালোকৰ মুকলি বিহু আছিলেনে এনে ধৰা অকল বিহু আছিলে। কোৱা
অকল বিহু নহয় ত এটা চোৱা বিহু তোমাৰ ঢেৰ প্ৰকাৰৰ থাকে প্ৰথমতে আমাক প্ৰথম প্ৰাধান্য দিছে তোমাৰ হুঁচৰি ঠিক আছে আপাৰত বিশেষকৈ প্ৰাধান্য দিয় আছে হুঁচৰেই নেক্সটটো তোমাৰ আহে সৰু বিহু প্ৰতিযোগিতা মৌ কুঁৱৰী বৰ বিহুৱতী বৰ কুঁৱৰী এনেকে সম্ৰাগী লতা শিল সম্ৰাজ্ঞী এইবিলাক শুনিছা নহয় সেইবোৰো থাকে হা ততো তোমাৰ উম যেনেকে চিংগুল নচোৱা খিনি খিনি মৌ বিহুৱতী বা মৌ কুঁৱৰী বৰ বিহু মৌ এইবিলাক বুলি কয় যোনটো তোমাৰ লৰা থাকে তাত সাতটা কিছুমানমানে পাঁচটা লয় তাৰপিছত আৰু তাত ছোৱালী এজনী নাচে আছে হুচৰিত তেনেকুৱা নহয় হয় হুঁচৰিৰ এখন ইচকিপ তোমাৰ হুঁচৰিৰ বা মিনিমাম তোমাৰ মানে একৈশ মিনিট ধৰে হা
উম
যোনটো অৰিজিনেল আৰু মই জিমান দূৰলৈকে জানো একৈশ মিনিট হয় দেন ছোৱালীখিনি বেচি নাচিব নালাগে তোমাৰ অ হে এইট মিনিট মান নহলে ছিক্স মিনিট মান আছে পোৰা লাগে
অ আমাৰ ইয়াতো মেক্সিমাম অৰ্কেষ্ট্ৰাই কৰে
অ তোমালোকৰ সেইপিনে অৰ্কেষ্ট্ৰাৰ নে কি অৰ্কেষ্ট্ৰাটো তোমাৰ কি হয় জানা হুঁচৰি নিচিনাই ত' মানে তোমাৰ কি হয় হুঁচৰিত আমাৰ মেইন স্কীপখনত একৈশ মিনিট থাকে ত অৰ্কেষ্ট্ৰটো কেতিয়া হয়গে মানে হুচৰিতে তোমাৰ এইবোৰ যোনটো ৰাভা মিচিং তিৱা সেইবোৰ এই বোৰ এড কৰা যায় সেইবোৰ এড কৰিলে তোমাৰ অৰ্কেষ্ট্ৰা নিচিনা বনগে মানে তাত মানে পঞ্চল্লিছ মিনিট বা এঘণ্টা সিমানৰ এটা স্কীপ ৰেডি কৰা হয়
অঁ এনেকুৱাই পঞ্চল্লিশ মিনিট এঘন্টা এনেকুৱা হয়, পঞ্চল্লিশ মিনিট এঘন্টা এনেুকোৱা হয় হয় বাৰু
উম, ত' মানে তোমাৰ সেই পঞ্চল্লিছ মিনিট আৰু বা এঘণ্টা সিমানৰ স্কীপ এটা মানে যদি ৰেডি কৰে তেতিয়া অৰ্কেষ্ট্ৰা নিচিনা হয় আৰু।
অঁ অ
তুমি বিহু কৰি পাইছানে?
বিহু, অলপ চলপ কৰিছো বাৰু।
অ, এনে মন যায় নে
মনতো যায় বাৰু, কিন্তু মানে ধৰা এনে এ গ্ৰুপ নাই আমাৰ ইমান তাত বুজিছা।
অহ
ব'লা আমিয়েই অৰ্কেষ্ট্ৰা এটা বনাওঁ
বেয়া নহয় পাৰি, মইতো নাচিম ৰেডি আছো।
দিব পাৰা তুমি
এনেইতো তাত তোমাৰ মেইনলি বিহু, ৰাভা, তিৱা সেইখিনিয়ে ভৰাইতো গোৱালপাৰা চোৱালপাৰা মই জানো আৰু তোমাৰ নাচিব। বিহু, ৰাভা, তিৱা, গোৱালপৰীয়া
গোৱালপাৰীয়া বেলেগ নেকি?
ব্ৰ ডান্স দেখা নাই?
নাই মই চোৱা নাই মই বিহুটোৱে জানো, বিহুত মানে ধৰা এ তিৱা চিৱাবোৰ জানো আৰু
অঁ গোৱালপৰীয়াটো তোমাৰ এটা শাৰী শাৰী পিন্ধে আৰু ৰেড কালাৰ ব্লাউজ থাকে ত শাৰীখন আমাৰ যেনেকে, হা না না শাৰীখন তোমাৰ য়েল্ল কালাৰ হয় পাৰীটো পাৰীটো তোমাৰ ৰেড কালাৰ থাকে। তাৰছত চুটিকে পিন্ধে অঁ তোমাৰ মানে নৰ্মেল যেনেকে শাৰী পিন্ধে ন তেনেকে নিপিন্ধে তোমাৰ যোনটো আমাৰ লৱাৰ পাৰ্ট টো থাকে শাৰীত সেইটো আপাৰলেনি মে ঠনি টাইপ কে পিন্ধে
অ অ চুটিকে মই চাইছো এইটো, মই নাম নাজানো ধৰা।
আ তুমি, মই ভিডিঅ' দিম দিয়া তুমি চাবা। নহলে আজিকালি আৰু প্ৰগ্ৰেম বিলাকত নচা দেখা নাই। তোমাৰ দেউধানী নৃত্য শুনিছা?
দেওধানী নাই শুনা।
তোমাৰ দিওধানী নৃত্য বুলিও এটা নৃত্য আছে, তাত চুলি মেলি নাচে। তোমাৰ খুব অঁ, একদম দীঘল দীঘল তোমাৰ তালৱাৰ নিচিনা এখন লৈলে যে নাচ
আহ তালুৱাৰ এখন আৰু কিবা গোল চিলৰ নিচিনাখন লৈ লয় উম উম
নাজানো সেইটো তোমাৰ দেউধানী নৃত্য বুলি কয় মই সেইবিলাকো নাচিছো বাৰু সৰুতে মানে তোমাৰ মই বহুত ডান্স কৰা ন
মই চাইছো মই নাম নাজানো আৰু এটা দেখিছো এ ধুনামলা লৈকনে যে চুলি মেলি নাছে
হা হা
এই দুটা হাতত যে ধূনা মৰা লৈ কিনে যে চুলি মেলি নাচে ভূত লগা নিচিনাকে ভুত লগাৰ নিচিনাকে এই ধোঁৱা দিয়ে যে ধোঁৱা দিয়ে ঘৰত
মই ঠিক ধৰিব পৰা নাই দেই
এই ঘৰত যে ধোঁৱা দিয়ে তোমাৰ নাৰিকলৰ বাকলি দি
আহ অ
সেই সেইটো লৈ কিনে ধৰা নাচে
সেইটো বেংগলী হয় হেৰি তোমাৰ অ সেইটো ৱেষ্ট বেংগল ফল চাইডে দিছে নহলে বা কলকাতা ত' তোমাৰ হাইট কালাৰ ৰেড কালাৰ পাৰি থাকে হয় নাই
জানো মই কাপোৰটো মন কৰা নাই বাৰু
ত' মানে উ কলকাতা পিনে সেনেকুৱা এটা নৃত্য আছে হা
উম
এনেকে ধোঁৱাল দি মানে সেইটো এই তোমাৰ কালি পূজাত বিশেষ নহলে দুূৰ্গা পূজাত সেইটো ব নাচে হয় ন অ অ এইটো নাচে এইটো চবৰে আৰু ট্ৰেডিচনে বেলেগ বেলেগ আৰু
অ একদম উৰুলি দি কিনে মিউজিকটো মিউজিকটো উৰুলি দি কিনে যে যেনেকে মানে ধৰা বজাই এনেকুৱা
হ আৰু চবতে এইটো তাৰ কালচাৰটো বেলেগ বেলেগ থাকে আমি অৰ্কেষ্ট্ৰাটো উলিয়াও পাৰো দেই খালি আৰু ছোৱালী লাগিব ল'ৰা লাগিব
উম মই মই বাহিটো বজাওঁ বুলি ভাবিছো মই বাহিটো বজাম ভাবিছো উম মই চি সকেল ডি স্কেল তব বাৰু
পৰাৰা
উম পাৰো চুলিটোও লম্বা আছে চুলি তুলিও বান্ধি লম দেখাতটো ভাল লাগিব
উম তোমাৰ তেনেকে আৰু চিনাকি ল'ৰা আছে যদি তুমি ক'ব পাৰিবা
চিনাকীটো মোৰ বহুত আছে ঢোল বজোৱা আছে তোমাৰ চাৰিটা ঢোল ঢুলীয়া আছে
উম
অ তিনি চাৰিটা তা বৰ তাল বজোৱা আছে
আহ
সৰুতাল বজোৱা আছে দবা আছে এনেকে বহুতে আছে ক'ব গ'লে তাবলা আছে আছে নেগেৰা আছে
তেনেহলে তুমি এটা কাম কৰা তুমি এতিয়াতো তোমাৰ জুলাই মাহ ন ছিজনটোত তোমাৰ আকৌ হেৰিয়ত এতিয়া মাৰ্চ মানৰ পৰা ষ্টাৰ্ট হব তুমি এটা কাম কৰা এতিয়া জাষ্ট এনেই জনাই থোৱা তোমাৰ যেতিয়া লাই মাহত বন্ধ হ'ব আমি লগৰে এটা কৰিব পাৰিম মই ছোৱালী কিছুমানকো চিনি পাওঁ সিহঁতে মানে ইচ্ছা কৰে যে এনেকে প্ৰগ্ৰেম কৰিব লাগে সিহঁতক ক'লে আই গেছ সিহঁতে আমাক চাপৰ্ট কৰিব
তোমাৰতো ঢেৰ লগৰ আছে ছোৱালী সিহঁতে যদি আহি যায় গ্ৰুপটো ডাঙৰ হ'ব বাৰু
উম
অ তেচপেনৰ নিচিনা গ্ৰুপ এটা বনাব পাৰি
পাৰি আকৌ
ভাল হব ন এনেকে
অ আৰু আজিকালি অ পাই তোমাৰ যদি সেইটো অলপ ভাইৰেল যায় ভিডিঅ' বিলাক আজিকালিতো প্ৰমোচন কৰি কৰি ভাইৰেল যায় ন ত সেইবোৰ যদি চ আমি যদি অলপ ভালকে প্ৰমোচন কৰিব পাৰো তে এক্জিবিচন মাৰিলে বহুত পইচা আহিব আমাৰ
আহিব বাৰু নহা নহয়
উ আজিকালি এনেক
সেইটোৱেই ধৰা চিজেনতহে এনেই বাকীখিনি সময়ত বাকী বেলেগ কাম কৰিলো এইটো সময়ত ধৰা বিহুটো মাৰিলো উম্ এক্জামৰ চিন্তা নাথাকে যোনবোৰ সৰু সৰু ধৰা
উম তুমি হেৰি এইটো অকল এক্জিবেশনে মাৰিবা নে এনেকে কৰ'বাত মানে বেলে অকল চিজনতে মাৰিবা নে এক্জিবেশন
অ চিজনে নে বেলেগকেও মাৰিব পাৰি
বেলেগ তোমাৰ নন চিজনতো পাৰি নহয় আজিকালি মাতেচোন
জানো মই গম নাপাও মই বিহুৰ বিষয়ে ইমান নাজানো
ন নহ নহয় তুমি তেজপুৰীয়া তেজপুৰনতো পাৰে
হম হম
মানে তোমাৰ অৰ্কেষ্ট্ৰা বিলাকোতো পাৰে
বিহু নহলেও কৰ'বাত বিহু মাৰিব যায় নেকি
চোৱা আজিকালি যিতু তেতিয়া প্ৰগ্ৰেম পাতিয়ে থাকে ত' আমি যদি সেইটো ভাইৰেল কৰিব পাৰো বা সেইটো আমাৰ যদি টিমটো ভাল হয় আমাকতো নিশ্চয় মাতিব প্ৰগ্ৰেম হ'লে এতিয়া ৰিচেণ্ট আমাৰ ইয়াত কালি। মানে প্ৰগ্ৰেম হৈ গৈছে, আহিছে ত তেনেকে টিম
অ অ বুজিছো এতিয়া ধৰা স্কুল কলেজবোৰতে ধৰা কেন্দ্ৰত কিবা হৈছে ফেষ্টিভেল সেই ফেষ্টিভেলতে ধৰা সিহঁতক মাতিব পাৰে ন আমাৰ টিমবোৰক
অ পাৰে স্কুল কলেজত খালি ইমান পইচা নাপায় আৰু
অ স্কুল কলেজত নাপাব বাৰু কাৰণ টিচাৰবোৰে ক'পানো পইচা পঠাব
উম, তাৰ মানে আৰু মেইন কথা স্কুল কলেজৰ ইউনিয়নখিনিৰ ওপৰত কথা বেছিভাগেচোন ইউনিয়নৰ পইচা মাৰিয়ে থৈ দিয়ে মেইনলি তোমাৰ প্ৰগ্ৰেম কৰিবলৈ ভাল এইবিলাক এক্সজিভিশ্যন মাৰিব বোলে হ'লে তেনেকে আৰু
তোমালোকৰ মুকলি মুকলি বিহু আছিল ন?
অ আমাৰ মুকলি বিহু। মুকলি মানে আমাৰ মেইনকে মুকলিতোক গুৰুত্ব দিছিলে আও, হুঁচৰিও আমি আহিছো তোমাৰ ইয়াত নাহকটীয়ালৈকে আহিছোঁ তাৰপিছত আৰু ইপিনে তোমাৰ লয়াৰত আমাৰ নলবাৰী গোৱালপাৰা তোমাৰ সৰভোগ ধেমাজি এইবোৰ মানে চবতে গৈছো আৰু তেজপুৰ তেজপুৰতো গৈছোঁ, তেজপুৰত পাতে বুলি মই ঠিক জনা নাছিলোঁ এইবাৰত কৰা পাছতে মানে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েন্ঞ্চ এবাৰ মুকলি, মই মুকলি আগতে কৰা নাই বাৰু
তেজপুৰত ভাল হ'ল নে নাই
ভালেই হ'ল মানে ভাল হ'ল মানে কি আৰু প্ৰগেমটো ভালেই হয় সদায়, আমাক তেজপুৰ এক্সুৱেলি এক্সিবিশ্যনৰ কাৰণে মতিছিলে নেকি
অ
ত আমি মাৰিছো তেজপুৰৰ আমি তিন জেগাত তিন জেগাত মাৰিছো
উম
গোটেই তিন জেগাততে আমাৰ এক্সিবিশনে আছিলে চাগে
অ
মাৰিলে ভালে লাগে অ ঠিক আছে তুমি জনাবা হা মইও তোমাক ছোৱালী খিনি অলপ গোটাই মেলি কণ্টেক্টটো কৰিম দিয়া অ তুমি উ কেইটামান বজাত এনেই ফ্ৰী থাকা
মই থাকোঁ বাৰু এনিটাইম ফ্ৰীতে থাকোঁ
ঠিক আছে মই তোমাক নহ'লে হেৰি কল কৰা আগত মেছেজ কৰি লম
অ'কে অ'কে ঠিক আছে অ'কে দিয়া বাই বাই